শুনিছানে তই মোক শুনা পাইছানে?
অ পাইছো পাইছো তুমি
মই সুধিছোঁ।
অ', কি কি কৰি আছিলা উঠিলা নে?
আহ তাকে।
অ আৱাজটো কিবা শ্ল' শ্ল' হৈছে নেকি মই কোৱা কথাটো অকমান লাহেকে
উম, নেট প্ৰব্লেম নেকি বাৰু?
এনেকুৱা হ'ব লাগে মই ঠিকে শুনি আছো। তুমি অ' মই কোৱাটো লাহেকে শুনিছা নেকি?
অ', নাই শুনি আছো শুনি আছো মই ঠিকে শুনি আছো এতিয়া শুনিছা?
অ অ শুনিছো
অ তাকে বাকী ভালেই নহয় মই খালো খাই পমাই অকমান আহিছো
অ', অ' ৰাস্তা মানে ৰাতিপুৱা ৰাস্তা ফুৰিব যোৱা ন।
অ', তোমাৰ এই অকমান মানুহে কয় যে।
অ', অ'।
টো হয় ৰাতিপুৱা উঠি অকমান অকমান খালী এই ভৰি অকমান খোজকাাঢ়ি দিওঁ যে
আহ
লাগি যাই তেতিয়া
ঠিকে আছে ন আজিকালি আজিকালি কিন্তু মানুহবোৰ বিিলাক মানুহবকে মানে এইটো কাম কৰিছিল দেই এইবোৰ বহুতেই দেখিছো আমাৰ এইখনণো মানে একদম সোনকালে উঠি পেলাই
ক'লেজ চলেজ আহিছা নেকি অৰে তাকেহে সেই
নেটৱৰ্কটো স্ল'হৈছে নে নেটৱৰ্কটো স্ল'হৈছে
উনিছা নাই
দিনক দিনে চোলহৈছে চব বস্ত
অ নাই নাই মানে আহি যাবল এই নকয় আছো যে পথাৰ ফালে খোজকাাঢ়ি আছো যে হেই কাৰণে
অ অ থিকে আছে বাকে হেই এই তোম তোমালোকে মানে তুমি যোগ অভ্যাসটো কোৱা ন ন কোৱা ব্যায়াম কিবা কিবি
মোৰ যুগৰ অভ্যাস কৰো হেল্ল' অ।
অ কোৱা।
এই খো খোজকঢ়াৰ পিছত মান যোগ যোগাভ্যাসটো কৰো
কি আজিকালি অনুশীলনে খাদ্যৰ কাৰণে বহুত খিনি মানুহ বোৰ আহ গৈছে যে এতিয়া আজিকালি আমি দেখা হু হা আমাৰ কাষৰে যিখিনি বৌ বৌ বৰ্তা আছে মানে অকমান জনা শুনা আৰু সিহঁতে ৰাতিপুৱা সোনকালে উঠি পাই বহুত দূৰ প্ৰায় তিবাৰ পাঁচ ছয় কিলোমিটাৰ মানে খোজাঢ় অহা কৰে যটো কিন্তু আজিকালি মানে বহুত মানুহে সচেতন হৈছে আকৌ।
এ আমাৰ গাওঁ অ ফালে মানে আমাৰাৰ গাওঁৰ এইফালৰ আগফালৰ ৰাস্তাত তোমাৰ যথেষ্ট খিনি নহয় আহে খোচ ে ৰাতিপুৱা আবেলি বহুত খিনি মানুহ খজ কৰিবলৈ আহে গম পাইছা আৰু তাৰপিছতে মোৰ তোৰা কি হয় মানে মই ববাহ হয়, হয়।
মই যিকখন জেগাত থাকো মানে তাৰ কাষতে তোমাৰ ষ্টেচন আছে ৰে'ল ষ্টেচন আছে। আৰু ৰে'ল ষ্টেচনৰ ৰাস্তাও মানে বহুত বহল আৰু মানে তাত খচুচুজ কৰিবলৈ মানে ভাল হয় আৰু প্লেটফৰ্মটো তোমাৰ একদম মচিন আৰু চফা চিকুণ হৈ থাকে আৰু সোনকালে যদি যোৱা তুমি তথাপিতোমাৰ তোমাৰ লাইট জ্বলি থাকে ইমান প্ৰব্লেম নাই আৰু
হয়, হয়।
হ়ি উুৰা কথা নথাকে ইমান মানে দিগদাৰ নাপায় সেইকাৰণে মানুহোকে মানে তাত বহুত বেছি মানুহ খোজ কঢ়িবলৈ যায় তোমাৰ ৰাতিপুৱা যদি চোৱা ন তুমি পোন্ধৰ বিশটা মানুহ তাতে
অ, 'অ। সেইটো সেইটো ভালেই বাৰু হেই আচলতে মোৰ তোমাৰ কি হয়। মানে মাহে দিনটোত অলপ প্ৰথমতে নিজকে সময় দিবই লাগে শৰটো।
হয়, হয়।
মোৰ মোৰ কি হয় ৰাতিপা সেই তোমাৰ উঠা অকমান খোজকাঢ়িবলৈ যাওঁ।
হয়
খোাজ পেলাই যোৱাৰ পিছতে তোমাৰ আহি অকমান দে অকমানা ইউগা
তুমি হেৰি খোৱা নাই খালী পেটৰ গৰম পানী খোৱা নাই পানী খোৱা নাই
খ মই অলপ আগত গৰম পানী খা মান কুহুমীয়া গৰম পানী খালো খাই পেলাই এতিয়া মানে আকৌ চাহ খাইছো মানে চাহ নহ'লে মানে থাকিব ন মানে চাহটো নহ'লে মানে মই তোমাৰ এতিয়া চাহটোো আমি আমি অসমীয়া মানুহকে চাহ খাই থাকো ন কেৰাহে চাহ খ ো সেইকাৰণে ৰাতিপুৱা যদি চাহ তাহ যদি নাখাও নহয় তেতিয়া মানে দিনটো মাথাাতটো অলপ
অ', ন নাই চাহতো খাব লাগে কিন্তু খালি পেটত খালে বেয়া।
অ নাই চাহৰ লগত তুমি অকণমান হেৰি খাই দিব পাৰিবা যে তুমি এনেকে অ কিবা কিবি অলপ ধ হট ব্ৰট খাই দিলা বা এনেকে বুট চুট কিবা কিবি তেনেকে যদি খাই দিয়া ন এতিয়া মানে বেয়া অপকাৰ কৰে বুলি মই নাজানো বাৰু
ইাৰ মানে কি হয় মই জনাও মতে ৰাতিপুৱ উঠি অকমান ঠাণ্ডা পানী খা ঠাণ্ডা মানী ইমান ঠাডা নখায় আৰু নৰ্মেল বা অকণমান ক কুহুমীয়া কম্বাইনটো খালে মেটাবলিজমটো মানে চাহ হৈ যাক
হয় হয় হয় হয় সেইটো আৰু মানুহে মানে তোমাৰ আজিকালি কি হৈছে গমছানা আজিকালি মানুহখিনিয়ে জাগৰণ হৈছে যিখিনি শিক্ষিত লোক তেখেতলোকৰ মানহ জাগৰণ হৈছে যে শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিবলৈ মানে তেওঁলোকে যোগ অভ্যাস কৰিবলৈ আৰম্ভ কৰিছে এতিয়া চ বা বহুতো বয়সীয়াল মানুহে যাৰ যাৰ ধৰা ইমান সময় নাই যে সিহঁতে দিনৰ ৰাতিপুৱা একদম তিনি চাৰি ঘণ্টা সিহঁতে ব্যায় কৰিব পৰা যাৰ ওচৰত সময় নাই সিহঁতে কিন্তু আজিকালি জিম লোৱা দেখিবলৈ পোৱা যায় যীিবলৈ ধৰা তোমাৰ সন্ধিয়া বা আবেলি কোনোব এটা নিৰ্দিষ্ট টাইমতৰ ঘন্টা দুঘন্টা এটা গৈ পেলাই তাত কিন্তু অ' আজালি সি মানে মই য'ত আগতে মই যত দেখিছো বহুত খিনি বৃদ্ধ মানুহে আহিছে তাতে গৈছে তাত গৈ পেলাই একদম সুন্দৰ হয় তেওঁলোকে কিন্তু নিয়াৰিকে কয় দেই মানে তেওঁলোকে এনেকুৱা হয় তেওঁলোকে জীৱনৰ পৰা যিটো পালে এতিয়া সেইটো মানে সিহঁতে অক্ষুন্ন ৰাখিব বিচাৰে সিহঁতে নিবিচাৰে যে আমাৰ শৰীৰতটো একদম অৱস হৈ যাকও বা পৰি যওক সেইকাৰণে সিহঁতে যথোপদষ্টি মানে সেই শৰীৰটো সিহঁতে মেইনটেইন কৰি ৰাখিব মানে বিচাৰে। কিন্তু আমাৰ ডেকা চামে আকৌ এই কথাটোৰ পৰা কিন্তু আগবহি আছো আমি আজিকালি গাঁৱলীয়া মানুহখিনি এনেকুৱা হৈ গৈছে যে ঘৰতে খেতি কৰি কুহ মাৰিবলৈ আমি মন নকৰো হাল বাবলে মন নকৰোঁ মাটি ৰুবলৈ মন নকৰো এনেকুৱা তেনেকুৱা ধৰণৰ কাম বোৰ কৰিবলৈ মন নকৰো কিন্তু তাৰে চাপ মানে ই উপৰুৱা কিছুমান ডেকাই গৈ পেলাই সেই ঘৰত তই একো এটা কাম কৰিব নোৱাৰে ঘৰত তাক মান মানে মে যত্ন কৰিছে কিন্তু সেই তেনেকুৱা কিছুমান কিন্তু ভাণ্ডুকিও কিন্তু আমাৰ এই সমাজত আছে
আছে আছে আছে এই আচলতে কি হয় শৰীৰৰ ভাল যোনটো কলা আমাৰ মানে কেতিয়ালৈকে সেই বস্তু টো আমি উপলব্ধি কৰো যেতিয়ালৈকে আমাৰ ওচৰত থাকে মানে উপলব্ধি উপলব্ধি নকৰো তেতিয়ালৈকে কিন্তু যদি এটা এটা সময়ত যেতিয়া বস্তুটো সখলত হবলৈ লয় তেতিয়া লাহে লাহে লাহে লাহে আমি উপলব্ধি কৰো আচলতে তাৰ হেটো আচলতে গোটেই মূল জীৱনত তাৰ ওপৰতেতটো নিৰ্ভৰ কৰি থাকে ন
হয়, হয় আচলতে আমাৰ মানুহে এতিয়া কি কয় দেহা থাকিলেহে বেহা বুলি কয় তুমি যদি দেহাটো যদি সুস্থ আছে ভালকে আছে তেতিয়াহে তুমি জীৱনত আগুৱাই যাব পাৰিবা আৰু জীৱনৰ সুখবোৰ তুমি ল'ব পাৰিবা। এতিয়া আজিকালি এমাৰ মানে আজিকালি ব্যায়ামবোৰ ব্যায়ামবোৰে মানুহৰ ৰোগ প্ৰতিৰোধে ৰোগ প্ৰতিৰোধ ক্ষমতাটো কিন্তু বহুত বৃদ্ধি কৰে এতিয়া চাবা আজিকালি মানুহব তুমি প্ৰায় মানহ প্ৰায় বৃদ্ধসকলৰ দেখিবা ব্লাড প্ৰেচাৰ আছে চুগাৰ আছে চুগাৰ পছ আছে কিছুমানৰ আকৌ চুগাৰ নীল হৈ যায় আকৌ ব্লাড ল' প্ৰেচাৰ আছে গতিকে তেনেকুৱা বহুত কিনু সমস্যা আমাৰ বৰ্তমানৰ বৃদ্ধস বৃদ্ধসকলৰ আছে যিসকল বৃদ্ধ মানে কাম কৰি কৰি পেলাই এটা সময়ত নক কৰা হৈ গৈছিলে যে কাম কৰিব পেলাই আমনি লাগিলে বা পুতেক বোৱাৰীয়েক যেতিয়া হ'ল তেতিয়া তেওঁলোকে কাম কৰিব বুলি আহি দিলে তেওঁলোকক কিন্তু বিভিন্ন বেমাৰে কিন্তু আগুৰি ধৰা আমি দেখিবলৈ পাওঁ, কিন্তু তাতে আছে এচাম আমাৰ বৃদ্ধসকল মোৰ ককা মোৰ নিজৰ নিজৰ মামা ঘৰৰ ককা তেখেতে বৰ্তমানেও কিন্তু একো কাম না নাই ঘৰৰ খেতিটো বুলি ক'লে তেখেতে কেৱল নেতৃত্ব লৈ পেলাই বিভিন্ন ধৰণৰ কাম কৰে বা পথাৰত কোৰ মাৰাৰ পৰা ধৰি পেলাই বৰ্তমানেও কিন্তু চাইকেল এ চাইকেল লৈ কিন্তু তেখেতে মানে চলা ফুৰা কৰি আছে গতিকে মই কিন্তু ককাৰ তেনেধৰণৰ কিছুমান গুৰুত্ব বেমাৰ দেখিবলৈ পোৱা নাই, কিন্তু ওচৰে ঘৰৰ কাষৰ যিসকলে ধৰক এৰি দিলে যে, তোমাৰ এতিয়া আৰু কাম নকৰো মোৰ বয়স হৈ গ'ল মই এতিয়া খাই বৈ শুই থাকিম কিন্তু তেওঁলোকৰ কিন্তু এই কিছুমান বেমাৰ আমি দেখিবলৈ পাইছো, তেওঁলোকৰ তোমাৰ সেই ৰক্তচাপৰ কথা ক'লো এইফালে আকৌ এই চুগাৰৰ কথা ক'লো এনেকুৱা ধৰণৰ কিছু বেমাৰা মানে তেখেতক আগৰি গৈছে আৰু ৰোগ প্ৰতিৰোধ টো মানে একদম কমাই দিছে অকণমানতে যেন বহুত বেছি বেমাৰ হৈ যায়
হয়, এই সেইটোয়ে আচলতে কিবা বয়স হোৱাৰ লগে লগে প্ৰথম কথা সেই খমনাটো কমিও আছে ৰ কিন্তু এই কিন্তু এই তোমাৰ কম মানে কাম চাম কৰি থকা মানে কি এক্সাৰচাইজৰ নিচিনা নহয় জানো শৰীৰটো কাম শৰীৰটো চলাচল কৰি থকা এ চলাচল কৰি থকা আ, ৰত-ৰক্ত তোমাৰ ৰক্তপ্ৰবাহ খিনি একদম নিয়মীয়াকৈ হৈ থাকে যাৰ ফলস্বৰূৰ পৰা মানে কি হয়, ঘাম ঘামি যায় ন বা তাৰ ফলত কি হয়, গোটেই শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ওলাই যায়। বা মানে ব্যায়াম কৰাৰ নিচিনাই গে আৰু কিন্তু এতিয়া তুমি বৃদ্ধলোকৰ কথা অকমান আঁতৰি আহি‌ চোৱাচোন আজিকালি আমাৰ প্ৰজন্মটো কি সিহঁতি ৰাতি কি কৰে মোবাইল চাব ৰ-ৰাত-ৰাত তিলেকে কিছুমানে চিৰিজ চাব, মোবাইল চাব সিহঁতৰ প্ৰথম খোৱা দেই
হয়।
তাৰপিছত আ, ৰাতি ইঘাৰটা চাৰে বাৰটা বজাত শুব ৰাতিপুৱা তোমাৰ উঠাতটো কিমান দেৰি আজি গেলি ল ছালী মোোনাল উঠাুাই নাই
একদম এইটো তুমি ঠিক কথা কৈছা আজিকালি মানে মই তোমাৰ মৰত তোমাক প্ৰথমতে মইটো তোমাক কৈছিলো যে, বৃদ্ধসকলৰ কথা কিন্তু আচলতে আচল প্ৰয়োজনটো হৈছে আমাৰ নতুন যুৱ প্ৰজন্মৰ মাজত আজিকালি এই ইলেক্ট্ৰিক মা ইলেক্ট্ৰিক ডিভাইচসমূহৰ মাই প্ৰথমেৰে আমাৰ মানে বহুত মানসিক মে এতিয়া মানসিক চাপ উদ্ৰেগ, হতাশা এনেকুৱা কিছুমান সমস্যা মানে আজিকালি নৱপ্ৰজন্মসকলক বেয়াকে আগুৰি ধৰিছে আৰু তাৰ কিনো উপায় কোনো ডক্তৰে ক মেডিচিন বা তেনেকুৱা ধৰণে কিন্তু দিব পৰা নাই, আমি যদি সকলো ছাত্ৰ ছাত্ৰীক আহ, সকলো শিক বা নিজেও যদি আমি যদি সদায় আ, দৈনিক যদি আমি আধা ঘন্টা পঞ্চল্লিশ মিনিটকৈ যদি আমি যোগ অভ্যাস কৰিব পাৰো, তেতিয়া কিন্তু আমি দেখিম আমাৰ শৰীৰটো বহুত সতেজ আৰু একদম নিৰ্মল হৈ থাকিব। যিটো হয়তো আমাক বোৰা বয়সত তুমি থাকিব লাগিব তোমাৰ মই এটা সৰু উদাহৰণ দিছো চাবা তুমি এই আহ, আমাৰ যে, ক' তোমাৰ তাৰকাসকল এ অভিনয় তাৰকাসক কা সকলৰ তুমি তাৰকা পঞ্চল্লিশ বা বাৱন্ন বছৰেীয়া তুমি তাৰকা তাৰকাজনীক চাবা আৰু আমাৰ ঘৰুৱা যিজগৰাকী মানে ঘৰুৱা গৃহিণীত তেখেত বাৱন্ন বচয়ীয়া তুমি চাবা দুইটাই কিন্তু আকাশ পাতাল পাৰ্থক্য। এই বাউন মাহ বছৰীয়া যি তাৰকা সেই তাৰকা কিন্তু বৰ্ত বৰ্তমানো সেই তোমাৰ পঁত্ৰিশ বছৰ ত্ৰিশ বছৰীয়া তোমাৰ গাভৰুৰ দৰে লাগিব, কিন্তু আমাৰ গা গাঁৱলীয়া বা যিবোৰ অঞ্চলত মানে যিবোৰ মহিলাই বৰ্তমান ঘৰত হাউচ ৱাইফ হিচাপে কাম কৰি আছে তেখেতসকলৰ চাবা চুলি পকি চাল সুতুৰা হৈ বুঢ় ধআ মানে আঙুলিৰ চাল কিন্তু সুতুৰা সুতৰ হৈ গৈছে গতিকে মানুহৰ মানে যুগ অভ্যাসে কিন্তু বহুত টো এই মানসিক চাপেই হওঁক, আকৌ তোমাৰ উদেক বা হতাশা এনেকুৱা ধৰণৰ কিন্তু বহুত কিছুমান মানসিক ৰোগৰ পৰা কিন্তু আঁতৰাই ৰাখে বুলি মই ভাবো।
আ আঁতুৱাই ৰাখে নিশ্চিত ৰূপে। আকৌ তোমাৰ আজিকালি সেই ধ্যান কৰাটো ধ্যান কৰা যোনটো মেডিটেশ্যন বুলি কওঁ আজিকালি। ধ্যান কৰা ধ্যান কৰা অভ্যাসটো কমি গৈছে। এই আচলতে এই জোৰ কয় জোৰ কয় অভ্যাস তে আচলতে কি হয় গম পোৱা নাই এয়া ধৈৰ্য আচলতে ধৈৰ্যৰ তোমাৰ। ফোনটো বহায় আজিকালি ল'ৰা ছোৱালীবলাকৰ। ধৈৰ্য্য গুণ নথকা মূল কাৰণটোৱে হৈছে সেই আৰু শাৰীৰিক ভাবে যে আজিকালি অসুস্থ বা অ'। শাৰীকভাৱে যে অসুস্থ
মানে তোম অ', কোৱা হয়। আজিকালি মানে শিক্ষাৰ্থীসকলৰ চাবা আজিকালি শিক্ষাৰ্থীসকলৰ মানে অ'। আজিকালি শিক্ষাৰ্থীসকলৰ তোমাৰ বহুত বিষয়ত কিয়নো আমি দেখিবলৈ পাওঁ তোমাৰ এতিয়া মনোযোগৰ কথা ক'ব পৰা। বা তোমাৰ স্মৃতি শক্তিৰ কথা ক'ব পাৰা লগতে কৰ্ম দক্ষতা কম সেইখিনি বস্তু খিনি কমি গৈছে কাৰণ আজিকালি ছাত্ৰ ছাত্ৰীসকলে কেৱল মাক দেউতাকে অভিভাৱকসকলে এইটো কথা মত সোমোৱাই দিছে যে পঢ়িব লাগে পঢ়ি উঠাব লাগে উঠাই পেলাই এ একজামসমূহ ক্লিয়াৰ কৰিব লাগে কৰি পেলাই ল'ব লাগে কিন্তু আমাৰ যে শাৰীৰিক কৰ্মই বা আমাৰ দৈনিক এই যুগৰ অভ্যাস এইখিনিয়ে যে আমাৰ মনোযোগৰ ক্ষেত্ৰত স্মৃতি শক্তিৰ ক্ষেত্ৰত কৰ্ম দক্ষতা কেত্ৰত যে বৃদ্ধি মানে যিটো আমাৰ গুণ বৃদ্ধি কৰে সেইখিনি কিন্তু আমি মানে অ', প্ৰত্যাখ্যান কৰিছো আমি কেৱল অকল কিতাপৰ মাজতে যেতিয়া আমি লক্ষ্য কৰো তেতিয়া কিন্তু আমি এই বস্তু তো তুমি শাৰীৰিক যি কিনি এই আমি মনৰ যোগ পাম মানে যুগৰ অভ্যাসৰ কথা কলোঁ এক্সাৰচাইজ সেইখিনি কিন্তু আমি একদম পৰিহাৰ কৰিছো যাৰ ফলত মনোযোগ স্মৃতিশক্তি আদিৰ দৰে মানে ভাল ইতিবাচক কৰ্মদক্ষতাৰ দৰে ইতিবাচ গুণসমূহ কিন্তু আমি এৰাই চলিব লগা